হেল্ল'
উম' কোৱা?
কি কৰি আছা?
আছো এনেই তুমি?
এ বহি আছো মই, ভাত খালা?
নাই খোৱা, তুমি খালা?
অঁ নাই খোৱা আমাৰ নামঘৰত শৰাই দিছে যে সেইকানে।
আচ্ছা, নাম ঘৰতে খুৱাব চাগে?
অঁ তাতে মানে খিছিৰি দিব আৰু।
উম
উম' খবৰ ভালনে?
ভালেই তোমাৰ? উম্
পিছে তুমি কি কৰা?
মই জব কৰি আছোঁ।
অ, কি জব কৰি আছানো?
এ্ মানে ধৰা প্ৰাইভেট জব। বিলিং কৰোঁ মই মানে অ্ঁ। এ ৰখা, দোককান এখনত।
অঁ। ভালেই আছে।
তুমি কি কৰা? পঢ়ি আছা নে কি?
অঁ মই এইবাৰ বি এ ছেকেণ্ড চেমিষ্টাৰ।
আচ্ছা লাইন লৈ পঢ়িছানে?
অঁ।
একজাম হৈ আছে ন?
এক্সাম, এক্সাম খতম এতিয়া হেৰি এডমিশ্যন হ'ব আৰু আগষ্টৰ পৰা।
এতিয়া বন্ধ চলি আছে?
অ
ঘূৰিব যোৱা নাই কতো?
নাই যোৱা। মানে লগৰখিনিয়ে প্লেনিং কৰিছে আৰু শ্বিলঙত যাম বুলি।
আচ্ছা।
তুমি যাবা নেকি?
অ যাম মই। মোৰতো প্লেনিং শ্বিলঙে কৰি আছোঁ।
অ তেতিয়াহ'লে একেলগে যাব পাৰিম।
অ একেলগে যাব পাৰিম তেতিয়া তোমাৰ লগত তুমি কনটেক কৰিবা।
অ
শ্বিলঙৰ ক'ত যাবা?
শ্বিলঙৰ, শ্বিলঙতো বহুত ঠাই আছে এনেকে ঘূৰিব পৰা।
চেৰাপুঞ্জী যাব পাৰি। তাৰ পিছত পলিচ বজাৰ যাব পাৰি, তাৰপিছত শ্বিলঙৰ মেইন অ য'ত মানে ডেইলি মাৰ বহে তাত যাব পাৰি আৰু পানী কিবা এটা আছিলে। এটা ৰিজৰ্ট আছে সেইখিনিটো যাব পাৰি।
উম।
তাৰপিছত ৱাটাৰ ফল কেইটামান আছে নেকি?
অ তাতে মানে এসপ্তাহ দুসপ্তাহ মান থাকি আহিম পুৰা ঘূৰি আহিম আ শ্বিলংখন।
ফুল এঞ্জয় নে?
অ
উম, ক'ৰবাত গ'লে ফুল এঞ্জয় কৰি যাব লাগে ধুনীয়াকে।
সেইকাৰনে কৈছোঁ মানে তাত থাকিয়েই বাৰু এসপ্তাহ দুসপ্তামান। উম সকলো
চোৱা তোমাৰ তোমালোকৰ বাজেট চাজেট মিলোৱা। অ মোৰো লগৰ যাব অ আছে চাৰিজনীমান।
অ আমাৰ এইফালৰ পৰা পাঁচজনী আৰু মোৰ লগত।
অ ঠিকে আছে, গ্ৰুপটো ডাঙৰ হ'ব।
অ তেতিয়া অকমান মানে বাজেটটো মিলাবও পাৰিম।
উম
উম, নহ'লে মানে কমকে গ'লে মানে অকন পইচাটো বেছি হৈ যায় আৰু আমাৰ।
তাকে আৰু প্লাছ অ গাড়ী চাড়ীৰ কথা আছে ন, আকৌ ষ্টেৰ কথা আছে ন ষ্টে কৰিবলে পইচা লাগিব।
হোটেলবিলাকত কিমান ৰুম, এটা ৰুমৰ যে কিমান লয়?
হেজাৰ কি ওপৰে ল'ব চাগে নেকি?
ল'ব দুহেজাৰ
উম, মানে এতিয়া যদি আমি ধৰি লোৱা দহজনী হ'লো না। মানে পইচাটো অকমান মিলাই পেলাই দিব পাৰিম আৰু।
অ এইটোৱে মানে ফিফটি ফিফ ধৰা বা থাৰ্টি পাৰ্চেন্টকে দিব পাৰি আৰু।
অ
কিন্তু উ পিছত অকলে অকলে গলে ভাল নালাগে।
অঁ, লগৰ খিনি গলে মানে আক ফুল ইঞ্জয়মেন হয় আৰু।
উম আৰু মানে ধৰা ভাইভ মিলে ন, ভাইভ নিমিলিলে নহ'লে ভাল নালাগে ন।
অঁ।
বাকি তুমি খিনি মানে বি এ পঢ়ি কি কৰিম বুলি ভাবিছা?
বিএ পঢ়ি পিনে মানে ইমান এতিয়া ভবা নাই এনেকে কি কৰিম। তাৰপাছত মানে এতিয়া কিবা জব চব এপ্লাই হৈছে।
ছা ধৰা কম্পিউটাৰ চম্পিউটাৰ শিকিছা নাই?
কম্পিউটাৰ অঁ শিকি আছো এতিয়া।
অঁ, কোনটো কৰ্চ লৈছা, ওৱান ইয়াৰটো নে চিক্স মন্থচটো?
ওৱান ইয়াৰটো।
আচ্ছা, ওৱান ইয়াৰ টুততো গোটেইখিনিয়ে হয়। তেলি চেলি চপ। কি কমপ্লিট হ'ল নে কৰি আছা?
মানে এডমিশচন কৰিছোহে।
আচ্ছা কৰিছাই, কেতিয়াবা ষ্টাৰ্ট?
ষ্টা মানে গৈ আছো এইকেদিন তিন মানে হৈছেহে তিন দিন মান। মানে তাত কেইদমান বন্ধ আছিলে যে? মানে হোৱা নাছিলে, সেইকাৰণে অঁ তুমি শিকিলা নেকি?
কি বৰ্ড চিবৰ্ড অঁ এইটো কৰিব দিছে ন। হেণ্ডেল কৰিব দিছে উম, অঁ মই শিকিলো মানে মই ধৰা শিকিলো। বহুত বছৰৰ পৰা শিকি শিকি মোৰ আজিলৈকে ক'ম প্লিট নহল এতিয়ালৈকে মই চাৰ্টিফিকেট পোৱা নাই।
এ কিয় এনেকুৱা?
মানে কি হ'ল জানা, অঁ মই মানে মাজ তে ফিজৰ কাৰণে গেপ দি দিলো, তাৰপিছত মোৰ অলপ ফাইনেছিয়েল মানে কণ্ডিশন আছিলে ন। তাৰপিছত ছাৰক ক'লো, যে ছাৰ মানে অলপ প্ৰব্লেম হৈছে মই ফিজটো দিম আপোনাক, তাৰপিছত ছাৰে কৈছে হ'ব শি কি থাকা, শিকি থাকা শিকি থাকা বুলি একে খিনি কৰ্চকে ঘূৰাই ঘূৰাই ঘূৰাই একে খিনি কৰ্ছে ঘূৰি আছোঁ মানে মোৰ মানে টেলি চেলি চব হৈ গল এডপ ফটোশ্বপটো শিকি আছিলো। এডপ ফটোশ্বপ কিয়নো অঁ মানে ফটো চটো য'ৰ তৰ পৰা কাটি পেলাই লগাব লাগে ন।
উম।
তাৰ পিছত সেইটোত মানে অলপ মানে মিষ্টেক হৈছিলে। বাকী একাউন্ট চেকাউন্ট শিকিলো, তেলিতে পাৰি এ তোমাৰ ধৰা বিলিং কৰিবলে তাৰপিছত কিমান আইটেমছ আহিছে সেইবিলাক
উম।
তাৰপিছত সেইবিলাক শিকিলো আৰু শিকাৰ পিছত ছাৰ মাজতে হায়দৰাবাদ গৈছিলে মানে অপাৰেচনৰ কাৰণে
অঁ।
তাৰপিছত তাৰপৰা মই ফোন কৰিলো যে, ছাৰ আহিছে নেকি? তাৰপিছত ছাৰে একো গুৰু ত্বই নিদিলে সেইকাৰণে ময়ো বাদ দিলো আৰু ভাবিলো যি শিকিলো শিকিলো হ'ব আৰু।
উম।
সেইটোকে কাম চলাম মই।
অঁ ঠিকেই আছে এনেকেই।
উম
পিছে
মানে অ পোৰা কীবৰ্ড চিবৰ্ড মাউচ চাউচ চব হেন্দেল কৰিব জানো, খালি মানে এই এডপ ফটোশ্বপো অলপ শিকিব লাগিছিলে। ফটো চটো এডিটিং কৰিবলে ভাল হলে হয় নহয় তেতিয়া।
নহলে আৰু এবাৰ হেৰি কৰি ল'বা তুমি।
আকৌ এবাৰ কৰিবলে আৰু আমনি লাগিছে আৰু।
নহয় মানে কাৰণ কমপ্লিট কৰি লোৱা চাৰ্টিফিকেটখন পালে মানে ভাল আৰু বেছিকে।
উম তেতিয়াতো ভাল ভাল জবো পাওঁ, কিন্তু মানে মন নাই আৰু ও বহুত ইণ্টাৰেষ্টে আঁতৰি গ'ল কম্পিউটাৰৰ পৰা এতিয়া মোৰ।
অঁ।
চলাব দিলে মই চলাব পাৰিম এতিয়া মই বিলিং কৰোতো পৰোৱেই কম্পিউটাৰটো কৰিবলে।
উম। মানে কিয় আৰু মানে চাতবি খন দৰকাৰ হয়।
অঁ চাৰ্টিফিকেট খন লাগে চবৰে চাৰ্টিফিকেট লাগে, যেনেকে মাৰ্কশ্বিট বিলাকৰ নিচ
উম। মানে সেই যে নহ'লে মানে হেৰিয়ে নহয় আৰু জব পোৱা বহুত টান।
উম বহুত টান।
উম।
বাকী কোৱা আৰু, মা দেউতাৰ ভালেই?
ভালেই, তোমালোকৰ?
ভালেই দিয়া, আহিবা কেতিয়াবা নাহাই হলা তুমি।
হ যাম দিয়া।
হেমাহ মাজতে লগ পোৱা তুমি।
অঁ।
আলিম, আহিম, কৈ নাহায় হলা।
অঁহ নাই আহিব তো যাবতো বিচাৰোয়ে, কিন্তু অসুবিধা থাকে। আকৌ কেতিয়াবা অঁ। আকৌ, এইফালেকে উম মানে ক্লাছ হৈ থাকে না।
উম, ক্লাছো মিছ কৰিব নোৱাৰো নহয়।
উম। আকৌ এ হেৰি, আকৌ মাৰ বেমাৰ হৈ থাকে নহয়।
উম, ভাল পাইছে নে নাই মায়ে?
এতিয়া ভাল পাইছে বাৰু, কিয় মা মনে এতিয়া গৰমটো বাঢ়িছে যে, ত' তাৰ হাই প্ৰেচাৰ যে সেইকাৰণে মানে কি কেতিয়াবা পোৰা হেৰি হৈ যায় আৰু। পিছে, তোমাৰ মা-দেউতা, অ'।
অ', মোৰ ভালেই আছে দিয়া, এই দেউতা কামত গ'ল ৰাতিপুৱা। মা আছে, কাপোৰ ধুই আছে।
অ', পিছে আৰু কিবা বিজনেছ, ভাবিছা নিকি?
বিজনেচৰ কথা, কিনো ক'ম বিজনেচৰ কথা, দোকান এখন খুলিম বুলি, ভাবিছো বাৰু।
অ', কিহৰ, কাপোৰৰ নে?
কাপোৰৰে, মানে মেখেলা-চাদৰ ডিজাইনিং কৰি পেলাই বেছিম।
অ', ময়ো মানে সেনেকাই ভাবিছিলো আৰু। এতিয়া মানে মই, কাপোৰ মানে চিলোৱাটো শিকি আছো আৰু।
উম, বাকী পাৰ্টনাৰশ্বিপত যদি খুলিব বিচাৰো, তোমাৰ লগত পাৰিম নে?
অ', পাৰিম।
তুমি ফেব্ৰিক, চেব্ৰিক জানানে নাই, ফেব্ৰিক?
অ' মই জানো বাৰু, এই যে হেৰি কৰিব।
অ', ফেব্ৰিক, চেব্ৰিক কৰি দিলে, পাৰিম তেনেহ'লে। তোমাৰ লগত কৰিবলে, ফেব্ৰিক, তাৰপিছত এম্ব্ৰইডাৰী কৰি দিব লাগিব। ৰুমাল, চোমাল চিলাব জানা?
জানো, মানে মই এইখিনি শিকিলো বাৰু, আকৌ এতিয়া মানে ব্লাউজটো শিকি আছো।
অ' ব্লাউজ শিকিছা নি?
অ', মানে এই যে, থাকিলে মানে বেছিভাগতো ব্লাউজ চাদৰ -মেখেলা এনেকা চিলাব দিয়ে, আকৌ বিয়াই চিয়াই পিন্ধি যায় মানুহ। অ' ডিজাইনিং, মানে প্ৰথম টো, নৰ্মেলি শিকাই, তাৰপিছতে ডিজাইনিং শিকায়।
উম'।
উম, এতিয়া মানে নৰ্মেলটো শিকি আছোঁ, তাৰপাছত হোৱাৰ পিছত আৰু ডিজাইনিং দিয়া শিকাব।
উম, কিমান দিন হ'ল, মানে শিকা?
শিকা, এতিয়া এব, এবছৰ
এবছৰ মান হ'ল মানে?
অ'।
এতিয়াতো বহুত খিনি পাৰাই চাগে, চিম্পল ব্লাউজটো পাৰাই চাগে?
অ' মানে পাৰো আৰু, এতিয়া মানে অকণ ডিজাইনিং শিকি আছো আৰু।
উম', ভালেই দিয়া, কেতিয়াবা ব্লাউজ চ্লাউজ চিলাবলৈ হ'লে দিম বা কি প্ৰাইচটো কিমানকে লোৱা, এটা ব্লাউজত?
প্ৰাইজ মানে, অকল যদি চিম্পুল হয়, তেতিয়া হেৰি তিনিশকে হয়। আৰু যদি, এতিয়া আকৌ দাম বাঢ়িছে না।
উম' আকৌ তলৰ কাপোৰটোৰো কথা আছে নহয়।
আৰু কিছুমান কাপোৰ যে বহুত পাতল থাকে না, আকৌ সেইটো মানে। মে সেইকাৰণে মানে চাই চিন্তি কৰো আৰু। যদি বেছিকে ডিজাইন লাগে, তেতিয়া চাৰিশ পাঁচশকে পৰি যায়।
অ' ঠিকে আছে, দহি চহি কৰা নে নাই?
হা?
দুহি, চহি?
অ' দহিও গাথো মই।
উম'।
উম', কিন্তু মানে দহিৰ বেছি দাম নাথাকে আৰু।
পাৰা লবলৈ যদি তুমি মনি-চনি লগাই দিয়া তেতিয়া।
অঁ তেতিয়া মানে অকমান দামটো হেৰি হয় আৰু।
অঁ এ আমাৰ মায়ে দহি বতে মানে। তোমাৰ কাপোৰ-চাপোৰ হলে দিবা!
অঁ তুমিও জানা নেকি?
মই এই মই এইবিলাকত ভাল নাপাওঁ এইবিলাক মই।
অ্
মই বাছ খাব ভাল পাওঁ।
পিছে তুমি কি খাই ভাল পোৱা?
মই, মই পানী পুৰি তাৰপিছত মোৰ চবতছে বেছিকে যদি ভাল লগা আছে পানী পুৰি আছে আৰু চাওমিন। কিন্তু চাওমিন মোটাটো নহয় পাতলা চাওমিনটো।
অঁ ছোৱালী বোৰে হা? মইয়ো ফুচকাই ভাল পাওঁ।
ভাল লাগে ন? কিন্তু মই বেছি জ্বলা নাখাও আক তুমি খোৱা নে নোখোৱা?
মানে মই খাওঁ কিন্তু মোৰ বেছি জ্বলা, বেছি টেঙাকে ভাল লাগে এনেকে খাই।
উম' টেঙাটো ভাল পাওঁ বাকী নেমু ভাল পোৱা নে তুমি?
নেমু
উম
উম' পাওঁ।
অ মই বহুত ভাল পাওঁ, মোক মানে কেঁচাকে এটা নেমু দি দিলে মই খাই দিম। কেঁচাকে, উইদাউট ভাত, ভাতৰ পিনা।
অঁ আকৌ চৰ্বত বনোৱাকে
উম' চৰ্বত বনোৱাও ভাল লাগে।
অ্ আমাৰ আমাৰ এই ফালেতু পুৰা মানে নেমু গছ পুৰা হেৰিয়ে আছে আৰু।
বা!